কি কৰিছা?
এনে -এনে শুই আছিলোঁ তুমি কি কৰি আছা?
বৰ্তমান সেইটোয়ে আৰু তুমি কৰাটো। শুই আছোঁ বাৰু ভাত এই অলপ আ খাইছোঁ। হয়, হয়, ভাল আপোনাৰ?
হয়, খালোঁ খালোঁ আপুনি খালে ভাত?
হা?
আপুনি খালে নে ভাত?
অ, খালো দেই অলপ ত খালো। উম, মই তোমাৰ
আচ্ছা, কি বিজনেছ কৰা?
হম,
কি বিজনেছ কৰা?
মোৰ তোমাৰ আ, শ্বিপিঙৰ বিজনেছ শ্বপিং নহয় -শ্বপিং হয় -শ্বিপিং -শ্বিপিং -শ্বিপিং -মানে কৰে তোমাৰ ধৰা এবাৰ তুমি চাউথ কোৰিয়া বস্তু পঠিয়াবা বিছাৰা
হম, মানে আমদানি
অ, অ, সেইটোৱেই, সেইটোৱে।
আচ্ছা, কি বস্তু?
আমাৰ ইয়াৰ পৰা ধৰা তোমাৰ ঘেঁহু, চাউল, জলকীয়া
সেইবিলাক পঠিয়াবা ধৰা
এইয়া খেতি কৰা হয় ন'।
আমাৰ খেতি কৰা নহয়, আমি মানে সেইটো হলছেলত উঠাই কিনে মানে বাহিৰত চাপ্লাই দিওঁ।
আচ্ছা, আচ্ছা, কি কি জলকীয়া দিয়া মেম জলকীয়া, লাইক দে তোমাৰ নমে জলকীয়া
তোমাৰ আমি শুকান জলকীয়া দিওঁ। অ কেঁচা মালটো দিবলে মানে বেয়া হৈ যায় ন', ৰাস্তাতে মানে আধা জাহাজত যাই যে আচলতে।
হ' হ' ঠিকেই কৈছে বাৰু এইটো সঁচা কথা।
সেইটোকাৰনে মানে মই বিজনেছ কৰি ভাল পাওঁ মানে আমাৰ এইটো আগৰ পৰাই আছিলে বাৰু দেই এইটো মই ষ্টাৰ্ট কৰা নহয়, পাপাই কৰিছিলে। তাৰপিছত মোক হেণ্ডঅভাৰ কৰিলে মানে।
আচ্ছ, আচ্ছা, ঠিকে আছে, তোমাৰ দেউতাৰ ব্যৱসায়টো তুমি আগবঢ়াই নিব লাগিব।
তাকে, আৰু মই এতিয়া তোমাৰ নতুনকে চেম্পু, হেণ্ডৱাছ, এইবিলাকৰ মানে কোম্পনী এটা খুলিম বুলি, ষ্টাৰ্ট দিম বুলি ভাবিছো মানে।
বাহ সচাঁ। ভাল লাগিল দেখোন, তোমাৰ বিজনেচটো ভাল লাগিছে শুনি।
প্লেনিং চলি আছে, তোমাৰ এইটো আমি প্ৰথম ব্ৰাঞ্চটো খুলিম তোমাৰ উত্তৰ প্ৰদেশত। তাৰপাছত তাৰপৰা খুলিম এটা মুম্বাইত খুলিম ছেকেণ্ড ব্ৰাঞ্চ। তিন নম্বৰ ব্ৰাঞ্চটো আমাৰ অসমত খোলা হ'ব। অসমত তোমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত খুলিম।
অ', তোমালোকৰ গোলাঘাট ডিষ্ট্ৰিক্ট হয় ন'।
মোৰ গোলাঘাট ডিষ্ট্ৰিক্ট নপৰে, মোৰ ডিব্ৰুগড় পৰে পৰাশা কিন্তু মই খুলিম মানে গোলাঘাটত।
আচ্ছা, তোমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট পৰে, গোলাঘাটৰ চলিব, মানে
অ', অ', অ ', তাত খুলিম মানে
আচ্ছা, তোমাৰ তে তেনেকে কিবা ফাৰ্ম, তাত ঘৰ চৰ আছে নেকি?
অ', অ', তাত আমাৰ ঘৰো আছে, মানে ফ্লেট আছে, ফ্লেট।
আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা
এতিয়া আমাৰ লাইচেন্ঞ্চৰ লাইচেন্ঞ্চৰ প্ৰব্লেম হৈ আছে।
অ', অ', অ', লাইচেন্স মানে লাগিল
তোমাৰ ইছু নাই কৰা আকৌ এতিয়াই তোমাৰ লাইচেন্সখন ইছু নাই কৰা মানে, টাইম লাগিব বুলি ৰখাই থৈ দিয়া আছে। উম উম
তেনেহলে বৰ্তমান তুমি ডাঙৰ বিজনেচমেন আৰু
মই নহয় তেনেকে পাপাৰ পৰাই সব পোৱা বুলি ক'ব পাৰি।
যি হওঁক তুমি ভৱিষ্যতে আগবাঢ়িব পাৰিবা বুলি আশা ৰাখিলো।
তাকে তোমাৰ তুমি তোমাকো মই চাজেশন দিব পাৰো যে তুমি ষ্টাৰ্ট কৰিব পাৰা।
আচ্ছা, দিয়ক সুন বাৰু
তোমাৰ এতিয়া যোনটো এতিয়া মই তোমাক ক'লো চ'প, চেম্পু সেইটো ৰ' মেটেৰিয়েলটো তুমি এমাজনত অৰ্ডাৰ কৰিব পাৰা ঠিক আছে। তাৰ এটা পেকেজ আহে তোমাৰ ফাইভ থাউজেণ্ড ৰুপিজ। সেইটো পৰাটো ফাইভ থাউজেণ্ড তুমি বেছি নালাগে টেন থাউজেণ্ড এটা ইনভেষ্ট কৰা, তোমাক কৈছো ন' মই তুমি এক মাহত এক লাখৰ ওপৰত ইনকম কৰিব পাৰিবা। তোমাৰ এইটো বস্তু আনিলা ঠিক আছে, তোমাৰ হান্দ্ৰেদ লিটাৰ ৱাটাৰত এ ম মুন
মানে কোৱান্তীতী চাই পিনে সেইটো মিক্স কৰিব লাগিব সেইটো তোমাক গাইড কৰি দিয় হব মানে আমাৰ মানুহ গৈ যদি তোমাক লাগে মানুহ গৈ পিনে গাইড কৰি দিব।
সেইটো কৰাৰ পিছত
কি বস্তু ক'ব লাগিব।
অ, চেম্পু, চেম্পু তাৰপিছত তোমাৰ হেণ্ড ৱাচ
অ, চেম্পু তোমাৰ কি, কি চেম্পু আছে?
চেম্পু কোনো ব্ৰেণ্ড নাই। এতিয়া তুমি যোনবিলাক চেম্পু ইউজ কৰা ধৰা সংসিলিক, দাৱ সেইবিলাক হয় নাই সেইবিলাক তোমাৰ কোম্পানীৰ চেম্পটো নহয় ন মানে কম্পেনী, কম্পেনীও আছে, কোম্পেনীৰ ওপৰে তোমাৰ বটল বিলাক যোনবিলাক এইবিলাক এটকীয়া থাকে ন, তোমাৰ পেকেজিংটোত সেইটো তোমাৰ তুমি ঘৰতে বহি পিনে সেইটো তুমি বনাব পাৰা।
তাৰমানানে যিখিনি তোমাৰ মাৰ্কেটে চলি আছে চান্লিক, ডৱ তোমাৰ ক্লিনিক প্লাছ এইবিলাক পৰিমাণে বেলেগ এটা ছাপ্লাই ন
অ', অ', অ', এই ন খাটেল অ, আমাৰ চেম্প্লটো তোমাৰ এতিয়া আমি যোনটো বেন খুলিম বুলি ভাবিছো মানে সেইটো আমি হেনডৱাছ আৰু তোমাৰ এইটো মানে তোমাৰ চেম্পু হেনডৱাছ খুলিম।
হুম।
সেইটো তোমাৰ আমি ব্ৰেণ্ডটো এতিয়া প্ৰথম চাৰ নামটো ভবা নাই।
আচ্ছা, আচ্ছা, আচ্ছা।
নাম এটা দিব লিব এতিয়াম নেকে অৰ্ডাৰ দি মেলি নিজে ম্ কৰি কৰি পাৰা।
তাৰমানানে এতিয়ালৈকে যদি তোমাৰ চেম্পুটো নাম হয় তেনেহলে সেইখিনি তোমাৰ ধৰা যিখিনি মাৰ্ত চলি আছে, সেইখিনি নাম দিব পাৰো আৰু।
অ', অ', অ', তুমি সেই নাম লিষ্ট কৰিব পাৰা সেইটো তুমি। যে, কমপ্লেইন নহয় তেলেকে তোমাৰ সেইটো চাই লোৱা তুমি এতিয়া লোকেল ডিলাৰ বিলাকত দিবা তোমাৰ তাত ধৰ দহ ম দোকান আছে।
হম, হম।
সেই দহখন দোকানত তুমি দিব পাৰা এ, এখন দোকানত। ক, পৰা আপোনাক মই ফ্তিকে দিম তাৰ পৰা মোক ফৰটিটা আপুনি ম, দামটো দিব দটা আপোনাৰ লাভ থাকিব। সেইটো দহটা প্ৰফিটে চাব ন, বেলেগৰ পৰা নলব তোমাৰ পৰাই ল'ব।
হম, হম।
সেনেকে তুমি প্ৰথম ষ্টাৰ্ট কৰিবা সদায় সৰুৰ পৰাই ষ্টাৰ্ট হয় ন।
আচ্ছা, আচ্ছা।
অ'।
অ, তেনেহ'লে বিজনেচটো বাৰু ব্যৱসায়টো ভালে হ'ব যেন পাইছো বাৰু। বাট ইনভেষ্টমেণ্ট কিমান বুলি ক'লা?
নভে বেছম নালাগে তমাৰ মেলত যাবাৰে যাব। কৰিবাৰা মানে।
আচ্ছা আণ্ডাৰ টেন থাউজেণ্ড উইল প্ৰজেক্ট ন।
অ', অ', বিন্দাস ম কৰিব পাৰা।
আত্ছা বাৰু বাকী বাৰু এইটো ভাবি চোৱা যিটো তোমাৰ প্ৰফিট লছ সেইটো থাকিবই ন।
তুমি যদি বিজনেচত লছ খাব লছ খাবলৈ যদি ভয় খোৱা নহয়। তুমি বিজনেছ কৰি লাভ নাই।
একদম তুমি সঁচা কথা কৈছা একদম হাড্ৰেড পাৰ্চেট সঁচা।
গম পাইছা নাই, বিজনেছ যদি তুমি ভাবিছা মই আজি দহ হাজাৰৰ ইনভেষ্ট কৰিম যদি লছ হৈ যায় মোৰ কি হ'ব। কি হ'ব সেইটো ভাবিব নালাগে। মোৰ প্ৰফিট হ'বই মই কৰিমেই, সিহঁতে ভাবিব লাগে।
একদম ৰাইট কথা কৈছা তুমি।
কিন্তু লছটো মানে সহ্য কৰিব পৰাকে ল'ব লাগে।
হা মানে ল'চটো যদি হৈ যায় তেতিয়াহ'লে ইন ফিউচাৰ প্ৰফিটটো হ'বই আৰু ম
অ সেইটো হ'বই আৰু বিনদাস তুমি এই-এইটো মানে টেনচন লব নালাগে।
হা হা।
এতিয়া যদি আমাৰ অসমতে থাকে যদি অসমীয়া ল'ৰাই যদি তুমি আগবাঢ়িব নোৱাৰা, তেতিয়াহ'লে একো লাভ নাই নহয় এতিয়া
সেইটোৱেই।
এতিয়া তুমি যদি কিবাটা ইচ, এতিয়া ধুনীয়াকে আমাৰ মানে বহুত ল'ৰাই কাম কৰি আছে ঠিক আছে, গুৱাহাটীও আছে, বৰপেটাও আছে, গোৱালপাৰাও আছে, নগাঁও আছে এফালে তোমাৰ শিৱসাগৰ যোৰহাট তাৰপাছত বহুত ল'ৰা মানে আছে মানে আমাৰ কাম এ কৰা। এনেকে আমাৰ কম্পানী মানুহে গৈ পিনে কৰে যে তুমি এনেকৈ ষ্টাৰ্ট কোৰা, তুমি পাৰিবাৰ সিহঁতক ঘৰৰ মানুহো চাপোৰ্ট কৰে, ধুনীয়াকে বিজনেটো কৰিব পাৰে।
তাৰমানে বিশেষকে তোমাৰ পাৰ্টনাৰশ্বিপৰ অলপ দৰকাৰ আৰু।
অ অ তোমাৰ এইটো টো আছে
হয়।
এইটো আমাক মানে মানে।
আচ্ছা আচ্ছা আচ্ছা।
কথাটো গম পাইছ?
অ।
আমাৰ এতিয়া ট্ৰেইলাৰ বিলাক আছে। ট্ৰেডং ট্ৰেডং বুজি পাইছা নহয়, ষ্টক মাৰ্কেট।
ট্ৰেডিং ইষ্টন শ্বেয়াৰ মাৰ্কেট
আছে আমাৰ এইটো, তুমি পাই যাবা। ট্ৰেডাৰ জনৰ নামটো যদি গ্ৰুপ মেজ দিয়া তেতিয়া হ'লে কল কৰিব পাৰিবা।
আচ্ছা আচ্ছা
বুলি কলা পাৰিবা
অ শনিবাৰে মোৰ ভাল লাগিছে, মোৰ একদম ইন্টাৰেষ্ট জাগি গৈছে বাৰু তোমাৰ বিজনেটো মানে যিটো তুমি এডভাইচ কৰিছ ন হেইতু মোৰ কৰিব মন আছে। বাত ইনভেছ যদি কব যাওঁ তেতিয়াহ'লে মোৰ অহা মাহত আহিব বাৰু মোৰ চেলেৰিটো আহিব। তেতিয়া মই ইনভেষ্টমেণ্ট লগাব পাৰিম।
চোৱা তুমি জব কৰিছা ঠিক আছে, জব কৰা। দেই। তুমি জনৰ মানে ফিফটি পাৰ্চেন্ত পইচা, ফিফটি পাৰ্চেন্ত নেলাগে থাৰ্টি তুমি গোটাই পিনে ভাল এটা এমাউণ্ট কৰি ইনভেষ্ট কৰে কিবা এটা বিজনেছত। তেনেকি সদায় জব কৰি কিনে তুমি অকল ই এম আই যাব ঠিক আছে,
ইএমাইত যাব। এমাইত দ বাৰু বাৰ এমাইত মোৰ নাই তথাপিও
মানে মই কথাটো, মই কথাটো কৈছো তোমাক, মানে জব কৰি তুমি নিজ পুৰা কৰিব নোৱাৰা মেইন কথা।
একদম ডেফিনেটলি ডেফিনেটলি
এতিয়া তোমাৰ একজাম্পল তোমাৰ ভাল লাগে ধৰিলা ষ্টকি কিবা এটা ভাল লাগে লব মন তাৰ আছে হয়নে
একদম
তমাৰ লব মন আছে তুমি জব কৰা ফিফটিন থাউজেণ্ড তুমি ঘৰ চলাবা নিজৰ মবল চাৰ্জ কৰিব নে নিজৰ ভাল লগা বস্তুব নালা
সেইটোৱে মই মাহৰ ওঠৰ হাজাৰ টকা প ক'ত যায় মই গমেই নোপাওঁ
তাকে এতিয়া মই তোমাক কথা এটা কৈছো এতিয়া তুমিছা বেকা ল'ৰা ঠিক আছে এতিয়া তোমাৰ কৰবাত ফুৰিব যাও মন যায় তুমি ফুৰিব গলা লগৰ লগত ধৰা পাৰ্টি এটা কৰিলা পাৰ্টিটোক গুচি গ'লে ধৰা তুমি থাে গু গ' তাত গ ঘৰাক ফ থে বেলেগ কিবা খুচুৰা খুচি কাম ললে গোটেই পইচাটো তাতেই গুচি যায় দেখোন
সেইটোৱে একদম তোৰপু ডেফিনেটলি একদম চিয়'ৰ কথা কৈছা
তোমাক মই এতিয়া কথ কৈছো তুমি ঐতিন থাউজেণ্ড চেলাৰি পোৱা ঠিক আছেুমি কৰা তুি প্ৰথম নেক্স ইয়াৰ জানুৱাৰী মাহত তুমি ইনভেষ্ট কৰা বিন্দাস তোমাৰ কৈছো ন বন কামান
আচ্ছা বাৰু তোমাৰ কথা শুনি মোৰ ইন্টাৰেষ্ট জাগিছে বাৰু মই কই লাগিছে এতিয় বৰ্তমান বাৰু ইনভেষ্টমেট নাই যেনেকে
এনে ঘপকে ধপককে দিছেচন নলাবা চবৰ লগত পেৰেছৰ লগত আলোচনা কৰিব।
অ', একদম ঠিক কৈছা তুমি।
ম পৰনচ পৰনচ মানে মটামট ল ল'ব লাগিব এতিয়া যদি তুমি নিজে ল'ম বুলি ভাবা তোমাক মানে পিছত কৈ দিব আমাক। সুধি কৰা নাছিলি তই।
হম, হম ঠিক আছে বাৰু তোমাৰ বিজনেচটো মই ভাবিম হা।
অ', তুমি মোক কণ্টেক্ট কৰিবা ধুনীয়াকে।
ঠিক, ঠিক আছে ঠিক আছে বাৰু গুড আপোনালোকৰ ক কথা পাতি ভাল লাগিল আ'।